আহ ক।
কি খবৰ?
এ আছো আৰু।
বাকী চব ভালনে?
তোৰ ক।
মোৰ আছো আৰু। ভাত চাত খাই নাই?
গৰম কেনেকুৱা অ'?
আফালে গৰম দিছে, এইকেইদিন ভাল দিছে।
আমাৰ ফালে মানে ইমান গৰমত মানুহৰ অৱস্থা বেয়া হৈ গৈছে।
আমাৰ ফালেও একেই তোৰ মানে বৰষুণ দিওঁতেও মানে গৰমটো অনুভৱ হৈয়ে আছে মানে
সেইটোৱেতো ৰ'দ ইমান নিদিলেও কিন্তু গৰমতটো বেছি হয় নাই ক
উম অঁ
ঐ খোৱা বোৱা কৰিলা নেকি
নাই তই
মই খালো বাৰু খাই পেলাই স্কুললৈ আহিলো
এই গৰমটো কিয় হৈছে বাৰু গম পাইছ নে কথাটো
এ এইবোৰ মানে কিটো এতিয়া আমাৰ এইটো গোলকীয় উষ্ণতাটো বৃদ্ধি হৈছে ন মানুহবোগে যিবোৰ কাম কৰিছে সেই মানুহবোৰৰ কামৰ ফলাফল এইবোৰ
উম আজিকালি মানুহবোৰে নিজৰ পৰিয়াল বঢ়াব যাওঁতে যাওঁতে আৰু প্ৰকৃতি ধ্বংস কৰি দিছে আৰু
সেইটোৱ ন তই এতিয়া চা আমাৰ গাঁৱতে কিমান আগতে গছ গছনি আছিলে পাহাৰত কিমান গছ গছনি আছিলে এতিয়াতো আঁতৰ পৰা দেখি দেখবি পাহাৰত পুৰা গছ ভৰি আছে কিন্তু যেতিয়া ওচৰলৈ যাবি নহয় অত এজোপা তত এজোপা প্ৰায় সেৰেঙা তাৰমানে
গোটেইবোৰ মানে কাটি দিছে আৰু
এইৰে গোটেইবোৰ মানুহে চাহ খেতি কৰিবলৈ কাটিছে আকৌ ইমান মানুহ হৈছে এতিয়া ঘৰ বনাবলৈ কাটিছে
উম
সেইবোৰে নহ এইবোৰ মানুহৰ নিজৰ নিজৰ কাৰণবোৰতে মানে গোটেই গৰম বৃদ্ধি পোৱা মেইন কাৰণতটো সেইটোৱে ন গছ গছনে নাইকিয়া হৈছে সেইকাৰণে বৰষুণ দিছে
সেইটোয়ে মানুহে আৰু অভাৱত নিজৰ অভাৱৰ অনুযায়ীকৈ বেছি আৰু পইচাৰ লোভত আৰু বিজনেচ কৰিছে
সেইটোৱে
অঁ মানে আজিকালি মানুহবোৰে হেৰি কৰিব লৈছে ন ত জনসংখ্যা পৰিয়ালটো বেছি বেছি আগবঢ়াইছে
অঁ হয় বাৰু
সেইটো কাৰণে তোৰ ধৰি ল মাটি মাটিৰ পৰিমণটো কমি কমি গৈ আছে আৰু স তাৰপিছত এই অৰয় চৰণ্য ধ্বংস কৰিছে আৰু তোৰ জংঘল চংঘল কাটি মাছ পৰিয়াল পোহপাল দিবলৈ সেইটোয়ে এই কেনেকেয়ে আৰু
অহা নাইাপায়
শুনিছ নাই এতিয়া
টা পাইছ হেল্ল'
অ মই শুনিছো তই শুনিছা নাই মই শুনিছো বোলো
শুনা পাইছ
মই শুনা পাইছো তই শুনা পাইছো নাই
আছিল অলপ বহিছ অ